হেল্ল!
অঁ কোৱা।
হেল্ল'!
শুনি আছা নে?
অঁ অঁ শুনিছো।
অ অ নহয় সেইয়া সেইবিলক বাদ দিয়া এতিয়া ভাত কিহে খালা আজি?
মই সেইটো কি ভাবিছো মই ভা সেয়া আলু পিটিকা আৰু কনীৰ আমলেট।
আচ্ছা অ অ অ মই যে আমলেট খাই ইমান বেয়া পাওঁ জানানে
উম। কৈ আছো প্ৰথমতে কলা কাৰেণ্ট এফয়াৰ্চ আহিব কিহৰ কাৰেণ্ট এ পিছে তুমি এ পি এ চি দিবা নেকি আকৌ?
নহয় নহয় এ ডি আৰ ই তোহে নিদো নিদো এইবাৰ নিদো আহা বাৰ দিম পঢ়া নাই মই একো। এ ডি আৰ ই আহি আছে জানো আকৌ? এ ডি আৰ ই
এ ডি আৰ ই, এ ডি আৰ ই এতিয়ালৈকে হেৰি দিয়া নাই নহয় ন? এ ডি আৰ ই মানে আহ এতিয়ালৈকে।
নাই দিয়া, দিব জুলাই এই বাজেট শেষ হলে দিব। বাজেট চলি আছে ন আগষ্টত।
মইয়ো এপ্লাই কৰিব লাগিব গৈ এপ্লাই কৰিলে ক'বাচোন।
অঁ ওলাব ৰবা মানে উম ডেট ওলোৱা বাজেত শেষ হলেই ডেট ওলাব বুলি কৈছে।
আমাৰ যে হেৰি জানানে নিজুত নিজুত মইনা নে কি আছিলে জানো আঁচনি খনৰ নামো পাহৰি থাকিলো নহয় জীৱন প্ৰেৰণা। জীৱন অ জীৱন প্ৰেৰণা আমাক দিয়াতো জীৱন প্ৰেৰণা। অ' তিনিমাহ, তিনিমাহ মান পালোঁ দুমাহ নে তিনিমাহ।
এতিয়াচোন আমাকো দিব নেকি।
কিন্তু এতিয়া যে ষ্টাৰ্ট কৰিছে ঠিকে আছে বাৰু দেই কিন্তু মানে কি জানানে এতিয়া যে আমি মাজতে যে কিমান মাহ যে নাপালোঁ এইটো এতিয়া কেনেকে মিলাব, একেলগে মিলাই দি দিয়ক ন'।
নিদিয়ে, আকৌ তোমাৰ
নম্বেৰৰ পৰা দিব বুলি কৈছে।
সেইটো তোমাক ছেপটেম্বৰৰ মাহৰহে দিব সেই বুলি, এই মাজৰ এই কেইমাহৰ নিদিয়ে।
তাৰমানে কমচেকম নিদিলেও দুমাহ তিনিমাহ মানৰতো একেলগে দিয়ক ন'।
উম, নাই নিদিয়ে, মানে কিয় নিদিয়ে জানা আমাৰ
ফেব্ৰুৱাৰীত দিম বুলি কৈছিলে। ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল। উ, ফেব্ৰুৱাৰীত দিছে নেকি আমাক, ফেব্ৰুৱাৰী লাষ্টত এটা কিস্তি দিছে হ'বলা। মাৰ্চত এটা কিস্তি দিছে আৰু এপ্ৰিলত এটা কিস্তি দিছে নে মাৰ্চৰ লাষ্টত দিছে। তেনেকে মুঠতে এপ্ৰিললৈকে দিছে দেই।
উম।
কাৰণ এপ্ৰিলত পোৱা মনত আছে, এপ্ৰিলত পাইছোঁ। এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট।
হুম।
হা, চাৰিমাহ নিদিয়াকৈ চেপ্তেম্বৰত। মানে দহ হোজাৰ টকা জানানে। চাৰি মাহৰ দহ হাজাৰ টকা, ইফালে বাৰ হাজাৰ পাঁচশ টকা। অকন দিব লাগে ন'।
তুমি কিয় আশা কৰিছা?
আশা কৰা কথা নহয় কিন্তু সেইটোতো পাবলগীয়া ন'।
এইটো যে আছিলে ইছান উদয়।
অ' ইছান উদয় ময়ো পাইছোঁ, অ' ময়ো পাইছোঁ। মই আ, ফিটি ফিফটি চিক্স, ফিফটি চিক্স আৰু এইটটি।
গোটেইখিনি পালা মানে তুমি। মই
এক লাখ বাৰ হাজাৰ আৰু আশী হাজাৰ। এক লাখ বাৰ হাজাৰ, আশী হাজাৰ, ওৱান লাখ নাইনটিক্স থাউজেণ্ড।
পাইছাচোন তুমি ইছান উদয় তেন্তে ভালে। মই নাপালোঁ ইছান উদয় নাপালোঁ। অ' অ বি চিৰহে নাজানো কি হয় হয়নে নিদিলে। মই অবিচি পালোঁ অবিচিৰ হেৰি পাইছোঁ মই ওঠৰ হাজাৰ পালোঁ তাৰপাছত অ' এবাৰ ছেকেণ্ড বাৰ হেৰি পালোঁ অ' পোন্ধৰ হাজাৰ তাৰপাছত আৰু নাই, তিন নম্বৰ বাৰ নাপালোয়ে। গ'ল দেন মই হেৰিটো উম এতিয়াতো মাষ্টাৰ্চতো ইছান উদয়
নাপালা কাৰণ অবিচি আৰু ইছান উদয় একেলগে কৰিছিলা।
অ'।
তেন্তে সেইকাৰণে অবিচিটো দিলে, ইছান উদয়টো নিদিলে।
নহয় নহয় একেলগে কৰা নাই ৰ'বা, ইছান উদয় একদম ফাৰ্ষ্ট ছেমিছ তৰতে কৰিছিলোঁ কিন্তু অ' ইছান উদয় নাপালোঁ কাৰণে তাৰ পাছত অ যেতিয়া মানে এনকাৰী কৰিলো গম পালো যে মোৰ মানে ইছানুদয়ৰ সেয়া পইচা নাই সোময় কিন্তু মোৰ লগৰ জনী কিয় জানো তাই মোক নকলে আজিলৈকে কিন্তু তাই যে আহ সেনেকে এক লাখ নহয় দুই লাখ কিবা হাজাৰ টকা তাই সোমাইছে কিন্তু আজিলৈকে তাই নকলে হা।
কিন্তু তেতিয়া ইমান নিদিয়ে নহয় দুই লাখ কিমান হাজাৰ টকা ইছাহনুদৈ নছিলেতো।
আছিলে চাগে তেতিয়া কিবা মুঠতে সেনেকে সুনিবা সোমাইছিলে। ফিটি ছিক্ক কে দিয়ে নেকি তাই সেনে সোমোৱা নাই ৰ
তিনিবাৰ ফিফটি ছিক্স কে দিয়ে।
তুমি তিনিবাৰ পাইছা?
অ।
তাই তিনিবাৰ নাই পৰা, আমাৰ যে লকডাউন আছিলে।
উম, অ।
সেই কাৰনে তাই দুবাৰ পাইছে। কিন্তু দুবাৰত তাক ভালে খিনি মানে গোটেই খিনিয়ে পাইছে আৰু চাগেতিয়ে, তাৰ পাছত আও অ, মোৰ শপত তাই বয়ফ্ৰেণ্ডে কৈছে, কিমান?
আশী হাজাৰ কে চাৰিবাৰ দিব।
তহ।
দিছে, তিনি লাখ বিছ হাজাৰ।
খং উঠিছে মানে এতিয়া যে হেৰি আঠটা চেমিষ্টাৰ হ'ল। আমি ছটা চেমিষ্টাৰ দিছিলো ন?
মই যেনিবা পালো ওৱান লাখ নাইনটি টো থাউজেড।
কি কৰিলা?
দেউতাক দি দিলো গোটেইখিনি।
কি কৰিছ?
মই মই ইমান পইচা নাৰাখো মই যে তুমি বিশ্বাস কৰা যদি মই ফী টি ছিক্স সোমাইছে লগে লগে ঘৰত দি দিছো। দহ হেজাৰ টকা বাৰু মই মাহীক দিছিলো কাপোৰ লবৰ কাৰণে, মাহীয়ে মোক চব দিয়ে থাকে ন। ত মানে মই মাহী দিলো দহ হাজাৰ টকা আৰু মানে যেতিয়া ফিফটি ছিক্স পাইছো লগে লগে দেউতাক উলিয়াই মেলি দি দিছো, তাৰ ফিফটি চিক্স গোটেইটো দেউতাক দি দিছোঁ, তাৰপিছত আশী হাজাৰটো যে লগা লগ গোটেই তোৰ দেউতালৈ ট্ৰানসফাৰ মাৰিছো মই।
উ
মানে আগৰ আগৰ বাৰু ফিফটি ছিক্স এনেকে পাওঁতে মই পাচহেজাৰ টকা এটা মই বাৰু কাপোৰ কিনিবলৈ ৰাখিছোঁ। কিন্তু সেই কাপোৰ কিনিবলৈ ৰখা পাঁচ হাজাৰৰ পৰাও মই ঘৰৰ মানুহৰহে কাপোৰ কিনিছোঁ।
উম হুম, ভটিয়ে পাইছে নে নাই?
নাই নাই ভণ্টিযৰ পাৰ্চেন্টেজ ইমান নাই।
অ অ।
মানে ছেভেনটি ফাইভৰ ওপৰতহে দিয়ে, এতিয়াতো এটী কাট অফ আহিছে।
তাকেই চাম।
উম। আমাৰ বাৰু ছেভেটি ফাইভ আছিল কাটফ।
সেই আমাক চাগে সেইকাৰণে দিয়া নাই, আমাৰ টাইমত কাট অফ না আছিলেই তাৰ পাছত যেতিয়া মানে ধৰা গম পালোঁ তেতিয়া হেৰি আহিলে অ এইটটি এইটটি বুলি শুনিলোঁ হা তাৰ পাছত শু শুনিলোঁ ছেভেনটি মানে চব খেলি মেলি ৰখা তাৰপাছত এই কিছুমানে পালে কিছুমানে ইচ্ছা নিদিলে নাপা আহও মানে আমি কমপ্লেইন কৰিবৰ কাৰণে ধৰা হেৰিও নাছিল অপচন নাছিল কাৰণ লকডাউন আছিল ন
উম নহয় নহয় কিন্তু মানে ইচ্ছা অনুদয় আগৰ পৰা বুলি ক'বলৈ গলে ছেভেনটি ফাইভৰ ওপৰ খিনিয়েহে পায় হয় বুজিছা ইচ্ছা অনুদয় চাবলৈ গ'লে মানে ছেভেনটি ফাইভৰ ওপৰত পাৰ্চেন্টিজ লাগে
উম আমাৰ লগৰজনে তাই চাগে সেইকাৰণেই পালে তাইৰ চেভেনটি নাইন আছিলে
পাৰ্চেন্টিজ কাটফ মোৰ মানে মই সেইকাৰণে চেষ্টা কৰিছিলোঁ যে মোৰ এইটটি ওপৰত আহক যাতে মই ইচানোদয় তাকে এপ্লেই কৰিচিলোং মই ইশানুটো উ ক'বলৈ গ'লে ইশানুতো পাওঁ নেকি পাৰ্চেণ্টিচ ট্ৰাই কৰি আছিলোঁ
তুমি তুমি যে ঈশানোদয়ৰ কথা জানিছিলা আমাৰ মাথাত সেইবো বোৰ নাছিলেই
অ মোৰো প্ৰথমতে নাছিলে কিন্তু তাৰ পিছত এ কোনো কোনোবা মানুহ এজনে মানে আমাৰ তাত বহুত অ পঢ়া শুনা থকা মানুহ আছে ন
হা হা
ত' মানে তেওঁলোকে মানে আগতে মোক কোনোবা চিনিয়ৰে কৈছিলে হ'বলা ত মানে মোক কলে যে এনেকে ঈচানোদয় বুলি কৰ্চ স্কলাৰশ্বিপ এটা আছে সেইটো কিন্তু ফিলাপ কৰিব লাগিব সেইটো কিন্তু এইটটি পাৰ্চেনৰ আপ থাকিব লাগিব কাৰণ কাটপটো এক গুচি যাব পাৰে ত' সেইটো কাৰণেহে মই বহুত বেছি ট্ৰাই কৰি মেলি মানে এইটটি আপ আনিবলে ট্ৰাই বেছিকে ট্ৰাই কৰি আছিলোঁ কাৰণ মানে মোৰ মন আছিলে যে মই দেউতাক ফাইনেনচেলিও কিবা এটা হেল্প কৰিব পাৰোঁ কাৰণ মোৰতো ইমান খৰচ হ'ব ন গুৱাহাটীত থাকোতে মেলোতে
অ
ত' মানে মই সেইকাৰণে ভাবিছিলোঁ যে দেউতাক যদি একেলগে মানে যিমানেই যি নহওঁক মোৰতোতো গুৱাহাটীত পঢ়োতেতো এ দুই লাখ তিনি লাখ টকাত তাৰ বহুত বেছি খৰচ হৈছে তাতকে বহুত বেছি মানে মাহেকে মাহেকে চহে হাজাৰ টকাকে দেউতাই মোক দিছে তাৰ ওপৰেঞ্চিও প্ৰতেক বছৰ বছৰে বছৰে ছহেজাৰ কে দিছে আহ ত' মানে সে ছয়হেজাৰ মানে মই ৰুমৰ ভাড়া চাড়া খোৱা চোৱা মিলাইতো ছয় হেজাৰৰ ওপৰত যায় ন মাহেকত প্ৰায়ে দেউতাই মোক দহ হাজাৰ টকাই দিয়া দিয়া নিচিনা হয়। কাৰণ দেউতাই মানে সৰু এশ দুশ টকা কেতিয়াও হিচাপ নধৰে ন।
হ হ।
ত তেনেকে দিওঁতে দিওঁতে মানে হৈয়ে যায়গে আৰু পইচা। দহ হেজাৰৰ উচৰা উচৰি এতিয়া সেইকাৰণে আৰু তথাপিতো মানে কি হ'ল- তাৰপিতো মোৰ মানে হেৰিবিলাকে বহুত সহায় কৰিছে। মই মানে সহায় মানে- কি আৰু যে চব সহায় কৰা নাই কিন্তু মানে হ'লেও দেউতাহঁতে- মোক কোনো দিন আজিলৈকে কৈ নাপালে যে তোৰ কাৰণে ইমান- টকা পইচা খৰচ কৰিলো, এনেকে মানে- কোনোদিন শুনাব নোৱাৰে। কাৰণ কিয় জানানে? মোৰ মানে- আহ ঈচান উদয়টোৰ উপৰিও মোৰ ধৰা- বি টি পৰীক্ষাৰ ইখন চেক সোমাইছে, সি- খন চেক সোমাইছো। এতিয়া সাত হেজাৰ সোমাইছে, তেতিয়া ছয় হেজাৰ- তাৰপিছত আকৌ এম এল এ ফানৰ পইচা সোমাইছে দহ হাজাৰ টকা। এনেকে মানে মই পায়ে আছিলো সেই এ বি এ পঢ়োতে।
অঁ, অঁ।
উম, সেইকাৰণে মানে মই- কম চে কম আঢ়ৈ লাখৰ ওচৰা ওচৰি টকা দেউতাক দিছো একেলগে।